হেল্ল'।
শুনিছা?
হেল্ল'।
অ'শুনিছা? অ'
অ'মই শুনিছোঁ। কি খবৰ?
ভালেই, তোমাৰ?
মোৰো ভালে।তুমি কি মাতটো ওলাইছ নে ক্লাছৰ পৰা। না হ'ল আগত।
চাৰিটা বজাত খটম হয়। এই আমাৰ ওচৰতে ন হোষ্টেল।
ওচৰত নেকি হোষ্টেল?
অহ'।
বাকী লাঞ্চ কৰিলা?
অ লাঞ্চ কৰিলো। তুমি?
তোমাৰ স্বে্ছাৰ বোলে যাব দিয়া নাই বোলে। খুৱাব পাৰি এইবুলি কবা
হা'।
তোমাৰ চিষ্টাৰক যাবত দিয়া নাই ইণ্টাৰভিউ দিব কাৰণে
কিয়বা?
মাহিৰে যাব মানা কৰিছে
অহ'।
আমাৰ অলপ মাহীৰ মতে চলে।
উম', মই কৈছেই তোৰ মাহী যি কয় সেইটোও শুনিব লাগে বুলে।
মই ইয়ালৈ আহ পঢ়িব আহোঁতে মাহীৰ লগতে ডিচকাচ কৰা হৈছে প্ৰথম মা হঁতে।
বাহিৰৰ বিশ তচ কৰি আহিছা
অ'।
মাহী গাৰ্জেন চাগে, হয় নাই। এনেকে লাগে মেইন গাৰ্জেন পতিব
তাৰমানে মাহীয়ে আমাক সৰুৰ পৰাই পাইছে ন আৰু মাহীক আমাৰ দেউতাই নিজৰ জীয়েকৰ নিচিনাকে মৰম কৰে।
হয় নেকি
উম মাহি কোৱা আমাৰ দে বহুত সৰু পৰা পাইছে
ভালে। আৰু বাকী কোৱা তোমাৰ অলপ ইলন কিবা দিয়াচোন চ
কিহৰ? ইলচ
নাই নাই ডিতেলছ মানে তুমি নাৰ্ছিং যে কৰিছা কিয় চইচ কৰিছা নাৰ্ছিংটো বি এছ চি নাৰ্ছিং?
সেটো অ বি এছি নহয় এটো জিএনেম ।
কোনটো হয়তো। অ জিয়ে নেম ।
জি
সেইটো কিয় চিলেক্ট কৰিলা?
কি কৈছা?
তুমিটো কৌচ লৈছা। কিয়? কিয় ভাল লাগে ক আগৰ পৰা ভাবিছা নেকি তুমি? চাজাৰ যি এনেমটো
আগ পাই ভাবিছো। ছিলো । পঢ়িম বুলি। সেইকাৰণে ত এছ এছ পাছ কৰা পিছত আমাৰ বা তাৰমানে এনেকুৱা ফেমিলিৰ বা এজনী আছিলে। ইয়াতে পঢ়ি থকা। তাৰপিছত মোৰ যি জনী আমই হয় আমই আমইৰ তাই মানে ৰিলেটিভ হয়। তাৰপিছত তা আমৈ বহুত মানে আহ এইচ নিদিয়াৰ পৰাই বহুত কৈ আছিলে। তালৈ যাবা তালৈ যাবা, তেনেকে এ যেতিয়া এইচ এছ পাছ কৰিলো। তাৰ পিছত, আহ তাৰপিছত এদিন ইয়ালৈ আহিলো। ইয়ালে আহি মেলি মাহঁতে চব ভাল পালে। ভাল পাই মেলি মই এন্ট্ৰেন্ঞ্চ দিলোগৈ।তাৰপিছত এ এনটেন্তচত পাছ কৰিলো। তাৰিছত গভমেণ্ট এ নৰোখিলোৱে পালোহেটেন । চাগে গভমেন্টত তাৰমানে তেতিয়া ইমান ভালকে নাজানো ন। মানে ফাৰ্ষ্টততে আহিয়ে ইায়াত দাৰেক্ট মানে অ এনেকুৱা এডমিচন হোৱাৰ আগতে আমি পেমেণ্ট কৰি থৈছিলো । এডভান্সকে। সেইকাৰণে গভমেন্ট, হা?
অ, সেইকাৰণে অ । এডভান্স দি থৈছিলো । সেইকাৰণে গৰ্ভমেন্ট ডাইৰেক্ট ইয়াত লৈ লয় মই
এইটো কথা নেকি?
উম।
তোমাৰ ঘৰ গুৱাহাটীতে?
মোৰ অৰিজিনেল ঘৰ গুৱাহাটীত। গুৱাহাটীৰ মালিগাঁও। য'ত কামাখ্যা মন্দিৰৰ ওচৰতে। আৰু বাকী তোমাৰ ভৱিষ্য
মই আগতে, ইয়ালৈ অহাৰ আগত মই কেক বনাইছিলো । হয় । এনে অলপ । বেকিং কৰিছিলো, কেক বনাইছিলোঁ ।
বেকিং কৰিছিলা । তাৰপিছত?
তাৰপাছত, মই কুকিং অ' ইয়ালৈ অহাৰ পৰানো ক'তনো বনাই থব পাৰে? এতিয়া মায়ে বনায় ।
ত' মায়ে চলায়?
অ' । কুকিং কৰিও ভাল পাওঁ ।
অ' তুমিও ভাল পোৱা কুকিং কৰি, তোমাৰ চিষ্টাৰো বোলে কুকিং কৰিয়ে থাকে বোলে ঘৰত ।
আৰু তোমাৰ?
বুজাম, কি ক'লা?
তোমাৰ হবিচ?
মোৰ হবিছ মই খানা বনাই ভাল পাওঁ । তাৰপিছত, ক্ৰিকেট খেলি ভাল পাওঁ ।
আৰু ফুটবল, ফুটবল খেলি ভাল নাপাওঁ, ফুটবল চাই ভাল পাওঁ। এই ফিফা ৱৰ্ল্ডকাপ চলি আছে, চাই আছোঁ।
অ'।
তোমাৰ এটা, ক্লাছ ক'ত হয় ৰাণী?
ৰানী এক। ক'লে ন ওচৰত, অ'!
তোমাৰ লোহাৰ ঘাট লিখা নেকি জোগাৰ নামটো।
নহয়! নহয়! তানি পাটগাঁও।
পানী পাটগাঁও?
উম!
তাৰ ওচৰতে তুমি হোষ্টেল লৈছা নেকি?
তাৰমানে আমাৰ কলজৰে হোষ্টেল এখন।
অ' কলেজৰ হোষ্টেল নেকি। মাজলৈকে একেবাৰে যোৱাই নাই, গুৱাহাটী হৈ থাকিল।‌ আজিলৈকে মই একেবাৰে যোৱাই নাই সৰুৰে পৰা
অলপ ন, অলপ মানে মোৰ, বেছিয়ে এলাৰ্জি আছে, আৰু সেইকাৰণে মই তালে নাযাওঁ।
তাকে। আপোনাৰ এতিয়া কি ধুনীয়া, দেখাত কি ধুনীয়া লাগে নে কিবা বেয়া লাগে?
আমি মই যোৱা নাই কলেজ, নাই তাৰমানানে মোৰ অলপ এলাৰ্জি আছে।
তাৰ মানে ডাষ্টিঙৰ পৰা আছে মানে বহুত বস্তুৰ পৰা আছে, সেইকাৰণে। প্লাষ্টিঙৰ পৰা আছে, তেনেকে খোৱা বস্তু বিলাকৰ পৰাও আছে। সেইকাৰণে।
সেইকাৰণে নোযোৱা হ'ল।
ভয়ে নাই।
তাৰমানে কি আকৌ, তামানে তাত গৈ যদি, কাৰণ পানী খিনি তে চব মানুহে গা ধুৱে ন। কিমানো চফা আছে, কি ঠিক আছে। সেইকাৰণে।
হয়। পানীতো কিমান চাফা কৰে, সিহতে একো নাভাৱে।
উম!
আৰু মানে অলপ, অ' আৰু এবছৰ চৰ বাকী আছে
মানুহ অলপ হেল্থ কনচিয়াচ হ'ব লাগে
হয় কৰিব লাগে আমাৰ ইয়াতো মানুহ নপঢ়া নে
হেল্ল'
অ শুনিছা নে
এটা আহি গৈছিলে
কোৱা কিয় মাৰিছিলি
এই পাৰছেল আছিলে হবলা
কথা পাতিব পাৰা কিন্তু
নাই কাটি দিলো হব দিয়া
চাগে তোমাৰ গেটৰ ওচৰত আছে ৰখি আছে নেকি
মোৰ হেল্ল' শুনিছা নাই
হেল্ল' হেল্ল' মাততো অহা নাই
মাতটো অহা নাই
জানো ফোন কৰি আছে ৰিচিভ কৰিলে কাটি কাটি দিয়ে
মইও কাটি দিম নেকি হৈ চাগে বাইক চলাই আছে নেকি স্কুটি চলাই আছে
অ লাঞ্চ কিহৰে কৰিলা
লাঞ্চ মই তিনিটাত কৰিছোঁ তিনিটা
হা
মই তিনিটা বজাত কৰিছোঁ
কৰিলা সুধিছো মই
অ কি বুলি কলা মই পনীৰ বনাইছিলো আৰু ডালি আৰু ভাত
অ নিজে বনাইছা উম হ'ব দিয়া হেল্ল'
অ কি কৰো বুজা নাই
হ'ব দিয়া বোলো।